অ
শুনিছা
অ', শুনিছো কেনেকুৱা গ'ল দিনটো।
আজি কেনেকা কষ্ট হল আজি হা অ মানে একদম ফাৰ্ষ্টতে ৰাতিপা ওলাই গলো আৰু তাৰপা গৈ মেলি আমাক হেৰি গোট খালোগে হা গ্ৰামাণুভুতিত গোট খা খাই মেলি অহা নাই লআ-ছোৱালী দেৰি কৰিছ এয়াৰ পৰা ৰৈ আছো ৰৈ আছো তাছত আহিলে আৰু তা উঠাই মেলি লাই গ'লো ইয়াত লখিমপুৰত কৃষি বিজ্ঞান কেন্দ্ৰ বুলি আছে, তুমি গৈছা?
উম যোৱা নাই বাৰু, খুন্দিছো এনে
এই আনটিহও কৈছে মানে আনটিহঁতো গৈ পাইছে বো শুনিছে বহুত ডাঙৰ কেম্পাচ মানে ইয়াত নতুনকে ধেৰি ধানৰ ধেৰ ভেৰাইটিজ তেনেকা বনাইছে তোমাৰ পদু আমাৰ ইয়াত পদুমণি আছে ন পদুমণি ধান তাৰ পিছত বাসুদেৱ ধান এনেকে মানে ধানৰ নাম দিছে আজি মানে এছ বি আছিলে আৰু কিবা ফাৰ্মাৰ্চ মিটআপ এনেকা টাইপ আৰু। ৰিচাৰ্চ কৰা মানুহবোৰ আৰু জীৱিকা সখী পশু সখী সেইবোৰকো মাতিছে
উম
মানুহ ধেৰ তাত গোট খালেও নহয় দেই গোট খাই মানে পুৰা মিটিং মানুহ ভিৰ বহি থবলে জেগা নাই তা পা চাইডত যেনিবা আমাৰ কলেজৰে আছিলে মাষ্টাৰ চৰ্বি নিগেটিভ পাৰ্ট উইনতাৰ এতিয়া মানে ইন্টাৰ নহয় তাত কৰি আছে ইন্টাৰ্ণশ্বিপ মাষ্টাৰশ্বিপ হয়নে ত সিহঁতি মানে ষ্টল লগাই লগাই আছে আৰু নিজৰ এইবোৰ কিবা কিবি বনাই মেলি দেখাই। ধান আছে, পুৰা তাৰপিছত বেলেগ মাটিৰ কিবা কিবি এনেকে আৰু। মই ফটো দিম চাবা ৰবা তাৰ পিছত সেয়া বুজাই বুজাই দিছে আৰু আমাক কেনেকে কৰিব লাগ কেতিয়াবা স্মাৰ্ট গাৰ্ডেন কি বা তেনেকে মানে কৈছ কেনেকে কিবা নেমু খেতি নাৰিকল খেতি এনেকে এনেকে কৰিব লাগে ততো ৰয় ৰ কষ্ট উম ফাৰ্মিং খিনি। এগ্ৰিকালচাৰেল এইবোৰ তাৰপা তাত সেয়া অলপ। এনেকে থাকিলো থাকি মেলি গৰম লাগিছে ওলাই আহি ৰাস্তাতে বহি আছো, অ'। আমি বহি থাকোতে হা তাত মানে পিছফালৰ পৰা অলপ অলপ বয়সিয়াল মানুহ এজন আৰু। তাতে কাম কৰা মানুহ চাগে ছোৱালীজনীও বহিছো তাৰপৰা আমাৰ হাতত এই যে টপ হাৰ্বৰ বিস্কুট বিলাকে দিলে দেই এই তোমালোকে এনে এনে বহি আছে বিস্কুট কে খা খোৱা হোৱা এনেকে বিস্কুটৰ পেকেটটো দিলে। ডাঙৰ পেকেতটা টাপা দলিয়া বলে দলি চবকে সুধিছে ঐ তহঁতে খাবি নেকি- খাবি নেকি নেখাও যদি তে মই আমি ঘৰলৈ লৈ যাওঁ। মানে ৰুমলে তেতিয়া সিহঁতৰ সন্ধিয়া চাহ খোৱা যোগাৰটো হৈ
আৰু হে হলচ খাই পাইছো হলচ নে হেলচ বুলি কয়।
উম-উম।
হ'ল এ ভিডিঅ এটা সৰু- সৰুকে তাত আছে তাপা ইফালে গ'লো তাত ইয়াৰ ফলটো খালোঁ। এনেকে গৰমত বহি -বহি আছো তাপা মোক পোকে কামুৰিলে নে বিচায়ে দাকিলে। কিবা এটা হ'ল মানে গোটেই হাতত গুটি- গুটি হৈ ৰঙা-ৰঙা হৈ অশান্তি লাগিছে আ আৰু মই ইমান ভিৰ ভাৰতো থাকিব নোৱাৰো ৰ'দত মাথা বিখাইছে।
অ'।
খং চং উঠি মেলি তেনেকে মানে কষ্ট মষ্টই আছোঁ আৰু তাৰপৰা তেওঁ মিটিঙৰ পৰা ওলাই আহিলে। আহিবলে চবৰে এটা ডাঙৰ এক লিটাৰৰ কেম্পা বটল এটাওঁ লৈ গৈছিলে। চবেই খালে মোৰ মানে মই নাখালো, মোৰ মনও নগলে। খং উঠি আছিলে মোৰ তাৰপা উলাই আহি আকৌ আহিলো আমি বেলেগ এটো মেইন ৰোডত লৈ গৈছো আৰু বেলেগ ৰাস্তা দি গাৰ্লছ কলেজত আহিলো। গাৰ্লচ কলেজত এ হেৰি হ'ল তোমাৰ আজি কিবা ভূপেন হাজৰিকাৰ কি আছিলে নাজানো আৰু মানে মেইনটো তেওকে ওলাই দেখিছো আৰু হেৰি কিবা মানে সেইটোয়ে ভিলেজ টুৰিজিমৰ আনডাৰতে পৰে আৰু মানে কেনে আমি চবে গছ সংৰক্ষণ কৰিব লাগে কিবা কিবি এনেকে মানে এটাৰটেইনমেটৰ যোগেদি দেখা খাইছে আৰু নাচ গান কিবা কিবি আছে। তাৰপা টিফিন টিফিনটোত আকৌ মোৰ আজি আলু ভাজি আৰু ভাত দি পঠালে মানে নেৰহিয়ে। মোৰ বেগতে পৰিলে অলপমান পৰিছে আৰু অলপমান। তাৰপা যেনিবা মোৰ মোৰলে ইহতে বইল দিম আনিলে যেনিবা, তাৰপা মই তেনেকে সেয়াই খালো সিহতে চাওমিন কিবা তুমি অৰ্ডাৰ দিলে, মই বাহিৰৰ নাখাওঁ বুলি নাখালোঁ আৰু।
উম, ভালে কৰিলা।
এনেই মোৰ পিম্পল হৈ আছে, এখন গাল ঠিকে আছে। এখন গালত উঠি আছে। তাৰপা সেই কেণ্টিনত বহি খালো। খাই হলতো অলপ বহি প্ৰগ্ৰেম চালো ভালে লাগিছিলে। কিন্তু এই গৰমত কাৰণে মানে বতৰটো কালি বতৰটো অলপ ভাল আছিলে। ইমান গৰম নাছিলে, মানকে বৰষুণৰ বতৰ ভাল হয়, অ' আজি বহুত
হেৰি হৈ গৈছে টান হৈ গৈছে।
তাৰপৰা আকৌ বহিলো।
এ লোকেচনটো কোন লোকেশ্বনটো কোনডোখৰত হয় বাৰু মানে কোন পিনদি যাব লাগে তালে।
তোমাৰ ধাৰ মৰা
একেবাৰে তুমি কলেজ চাৰিআলিৰ পৰা কোৱা।
কলেজলৈ বা তুমি হেৰি গ'লা এই যে ফ্লাৰ শ্বপটো যে আছে।
উম।
সেইটোৰ চাইডৰ বাটেদি সোমাই গ'লো।
সেইপিনেদি মই তোমাৰ হেৰিয়ালৈ গৈ পাইছো। কি আছিলে এখন কদমলে গৈ পাইছো।
খটম নাজানো নহয়। তাপা মানে সেইফালে সেই গলিয়ে- গলিয়ে সোমাই- সোমাই মই ইমান নাম বোৰ নাজানো মানে মেইন গ্ৰাম ভোতি আছে লাহন গাৱত ত' এই গ্ৰামিনৰ গোটেই পাৰ গৈ সন্মুখৰ ৰাস্তাটোতে গৈ-গৈ আকৌ এনেকা মানে তিনিআলি আছে এনেকে চাইডলৈ যাব লা বহুত ভিতৰুৱা বহুত, কিন্তু মানে ইমান ভিতৰুৱা জেগাত ইমান ধুনীয়া জেগা এটা আছে বুলি মানে মানুহে নাভাবিব। পুৰা ফেচিলিটি আছ যে যোনবোৰ ৰিচাৰ্চ কৰা সেইবোৰ এনেকা লিখা আছে আৰু গৱেষণা কেন্দ্ৰ কিবা কিবি কৰি তাৰ পা পুৰা চাইন্টিষ্ট আছে। ধেৰ আছে। ভাল। ভাল। মেলও আছে। ফিমেলো আছে।
অহ।
সিহতৰ সেইখিনি ত প নিভ হয় ন ভাল লাগেিল গালছবল য ত নিভয় আল অলপ বহিবলৈ পালো আৰু বাহিৰত এনেকে বহিলো চাহ বনাই খালো।
তাৰ মেইন মানুহজনে কিবা গাইড গৈছেনে নাই? কি লাহন আছিলে সেই মানুহজনৰো টাইটেলতো লাহ
স নাহানে নাহানে। দগপল নাহন তেওঁ অ তেওঁ হেৰি মেইন মানে তেওঁৰ প্ৰগেমে, আমাক এনেই মাজতে আজি ঘুৰাই ফুৰিলে। আজিৰ দিনৰে আজিৰ দিনৰে আমি সেইবোৰৰ পৰা ইমান মানে শিকিব লগা আছে কিন্তু হ'লেও আমাৰ ইমানো মানে নহলেও হৈ যায় বেছিও সময় হৈ যায় তেওঁ মিটিংবোৰ, তেওঁ এটেণ্ড কৰিব লাগে যে। আমাকো মানে তোমালোকৰ ইণ্টাৰশ্বিপৰ পাৰ্ট বুলি কয়, আমাকো ঢেৰ সময় হেৰি কৰি থৈছে। তাতে বন্দী কৰাই দিলে।
ফৰেনাৰ কোন
আমি এটেন্ড কৰিছো। ফৰেনাৰ ক' তাত? মানে গ্ৰামভুটিত নে তাত। গ্ৰামণ্য ভুটিত আহিছে হেৰি এনেকে তেতিয়াকে মুম্বাইৰ মানুহ এজন আহিছিলে। তাৰপা আৰু এইকেইদিনত তেনেকে আৰু অহা নাই। কিন্তু আগৰ ভিডিঅ' চাইছিলো মই। বেলেগৰো আহে।
অহ। জাপানৰ মই সিদিনাখন পাইছিলো ইনষ্টা একাউন্টতো। তেতিয়াহে দেখাইছে জাপানৰ ৰাছিয়াৰ
অ আন্দামান নিকোবৰ দপ পুঞ্জ আহিছে। ডুবাইৰ পৰা আহে। আহ সেই বাৰু মানুহবোৰ কিন্তু মানে ইমানো চাব লগাকেও নাই। বস্তুবোৰ আছে বাৰু। কিন্তু বস বহুত সৰু। আমি কৈছোঁ ঘৰটো এনেকৈ ডাঙৰ কৰিবলে।
তাৰ আমি সেইখিনি ডকৰেট কৰিলো মানে চাফা তুফ কৰিম বুলি অৰ্গেনাইজ কৰিলো চবে
তাহপা কৈছে ম বহাম অলপ জেগাত স্পেচটো বহাম বুলি আকৌ। তা পৰা আৰু মানে হেতুতে যিমান খিনি মানুহ নহয়। এতিয়া ইমানো মানুহ নাযায়। সন্ধিয়া যাই যদি নাজানো আৰু। আমি থকা টাইমত মানে গৈছে অলপমান মানুহ কিন্তু ইমানো দিনত মানুহ নাই
ভায়েকটো ধুনীয়া।
ভাইবটো ভাল আৰু এনেকে এনেই বহি থাকি ভাল লাগে।
আৰু তোমালোকৰ যে এইপিনে হেৰিয়াৰ এইটো নদী খনৰ পাৰে যে নিছিলে যে বা কি মজা লাগিছে
আহ আহ সেইটোয়ে কিন্তু বাটটো বহুত বেয়া। চ অ চৰভ সৈতে হোৱাই ভাল হৈছে। ইহতে আৰু ধুনীয়াকে মাৰিছে। কি মানে গাঁওখ এখন বহুত দুখীয়া গাওঁ মানে, এতে সিহঁতে মানে উদ্ধাৰ কৰিছে আৰু তেওঁ ক'লে। ফাৰ্ষ্ট গৈছি ছিলে আৰু গাঁৱ তেতিয়া মানে ককাললৈকে পানী হয়। মানে পুৰা মথাউৰি- চথাউৰি ধৰে নাই তাৰ পৰা মানে বাহিৰৰ পৰা মানে ইণ্টাৰনেচনেল ফাণ্ড পাইছে। মই এতিয়া মানে বহুত উন্নত হ'ল আৰু, এতিয়াও মানে দুখীয়া আমাৰ বোৰলে চালে আমাৰ গাঁওবোৰলে চালে মানে এতিয়াও দুখীয়া। কিন্তু সেই, তেতিয়া পৰিস্থিতি তে বহুত উন্নত, চাউল তাউল পোৱা হেনো এই দুবছৰ মানে হৈছে চাউল পোৱা। চৰকাৰী কণ্ট্ৰলৰ চাউল যে, সেইটো চবেই পাব লাগে। সিঁহতৰ আৰু সেইবোৰ সুবিধাও নাছিলে।
উ
এনে জেগাবোৰ-জেগাবোৰ ধুনীয়া আছ আপোনাৰ তাৰ বতাহটোৱে বেলেগ সেইকণ এৰিয়াৰ, নদীৰ পৰা আহা ফ্ৰেছ বতাহটো
উম, আছেতো, এতিয়া বহুত কেইখন পি
গাঁও আছে।
মানে আমি আমাৰ বিলাক গাঁওতো কিমান ডেভলপ হ'ল আৰু
উম।
এতিয়া এ তোমাৰ আউ মাজুলীতো এখন আছে, সেইখনৰ কাৰেণ্টৰ হেৰিয়ে নাই।
অ',
কানেকচনে নাই, এই কৃষ্ণাংগী যে
অ' অ'।
অ', আইতাক আছিলে গৈছিলে, আইতা দুজনীৰ ওচৰত।
আৰু বেলেগ এখন আছিলে।
বেলেগ চাগে এইখনতটো তাই ধুনীয়াকে তাই ভালবোৰ দিশে দেখাব আৰু। ভালকে খোৱা বোৱা, মই চাইছিলো ৰিলটো এবাৰ, ভাত বনাই দিছিলে মাছৰ টেঙাৰ কিবা কিবি।
ভাল লাগে।
অ', তাই নতুন একাউনটে খুলিছে।
হেল্ল, কৃষাংগী বুলি নতুন একাউণ্ট এটা খুলিছে এইটো একাউণ্টত মই অকল বকৱাছ কৰিম বুলি। নতুনকে, এতিয়া দুহেজাৰ মান ফ'লৱাৰ্চ হৈছে চাগে বেলেগ এটা এটাকাউট।
উম, নাই পোৱা বাৰু।
মই আজি মই আজি হেৰিয়া চেলেঞ্জ দিছিলো, মই বোলো অকাত আছো যদি মোৰ ইনষ্টাটো উলিয়াই দেখুৱা বুলি। তাৰপিছত ইনষ্টাটো উল উলিয়ালে উলিয়াই লগতে দিলিতো কৰিৰি পেলালে
উম অ', তাত, ভাৰি পৰি গল।
লাগিলে যিকোনো কাম কৰি দিব পাৰে মানে চলেঞ্জ নকৰিবা বুলি কৈছে কেতিয়াও মোক।
উম। মোৰ মুলাংকৰ মানুহ যে।
হে
মোৰ মূলাংকৰ মানুহ যে।
সেটোৱে কথাটো।
সেটোৱে সেইন মূলাংকটো আৰু, ঠিক আছে দিয়া, অলপ অকমান ৰেষ্ট কৰোঁ মই।
ঠিক আছে বাৰু হ'ব।
আহ অ'।